হেল্ল',
অ, কওক ভালে আছে নে?
এইয়া ভালেই-ভালেই কি কৰিছে?
এ কি ক'ব আৰু শুবল চুবলে মন নাযায়। গাডালি ইমান বেয়া লাগে খুলেই মানে কাহটো ধৰে যে। মোবাইল টিপি আছোঁ বহি-বহি।
তাকে কি কৰিব আৰু।
উম, হেৰি খালে ভাত চাত খালে?
ভাত খালোঁ-খালোঁ ভাত খাই কৰি সেয়া আৰু মানে, টোপনি নহাই‌ হৈছে, তেনেকে শুই মানে শুলেও মানে সেয়া মোবাইল চাই থাকোঁতেই গৈছে।
অ',
তাকে কৈছোঁ বোলো মোবাইলতে আমাৰ লাগি থাকোতে গৈছে বোলো। হেৰি কৰি পেলাই সেয়া মই বোলো আকৌ হেৰি কৰি কৰো। কি কৰিছে সুধি চাওঁ? বাকী এনেই একো ব্যৱসায় তেনেকুৱা আগবঢ়া নাই চাগৈ এতিয়া ন।
নাই-নাই তেনেকুৱা একো হেৰি হোৱা নাই। আপোনালোকৰ হেৰি গোটৰ পঁচিছ হাজাৰ টকাৰ পালে।
গোটৰ পঁচিছ হেজাৰতটো পোৱা নাই নহয় দহ হেজাৰটো আপোনাৰ পালোঁ, দহ হেজাৰত টো পাই পেলাই আমাৰ মানে চিলাই মেচিন আনিলোঁ মই।
অ', অ',
চিলাই মেচিন আনি চিলাই মেচিনটোত আপোনাৰ এনেকৈ মই মানে কাপোৰ চিলাওঁ যে তাৰ পৰা আপোনাৰ সেই কাপোৰ কানি চিলাই থাকিবৰ কাৰণে মই বোলো মেচিন এটা লৈ ল'লোঁ মেচিনটো আপোনাৰ। আঠ হোজাৰে পৰিলেগৈ আৰু।
অ' অ'
তাৰপিছত আনি পেলাই তাৰপিছত এতিয়া যেনিবা সেয়াাই আৰু কাপোৰ কানি এনেকৈ দহি বতো। মেখেলা ব্লা ব্লাউজটো বাৰু মই শিকা নাই এতিয়ালৈকে। এনেকে পেতি কি মেখেলা আৰু হেৰি পতিটো লগাওঁ। ছাদৰ পতিটো লগোৱা হয় তেনেকৈ আৰু। ব্লাউজটো মানে শিকিম বুলি ভাবিহে আছোঁ এতিয়া মানে ব্লাছটো শিকা নাই ব্লাছটো শিকি ল'লে। ধৰকচোন তেতিয়া আজিকালি ব্লাউজ চিলালেও চিলালে বহুত পইচা। উম আপোনাৰ।
অ' বা এটা ব্লাজতে তিনিশ আশি।
সেইটোৱেইটো চাৰে তিনিশ। তিনিশ তেনেকুৱা ধৰণৰ সেই ষ্টাইল মানে চিম্প। চিম্পল চিলালে বাৰু আঢ়ৈশ তিনিশ এনেকৈ লয় আপোনাৰ ষ্টাইল যদি অলপ কিবা কিবি কিবি আজিকালি ক'ৰবাত প্ৰিন্সেছ কাট কিবা কিবি এইবিলাক কাট দিলেতো আপোনাৰ বেছিয়ে লয়। পইচাৰ। সেইটো কাৰণে মই ভাবিছোঁ চিলাই মানে ওচৰতে এনেকৈ আছে। কোৱা মানুহ মই ভাবিছোঁ। শিকিয়েই লওঁ নেকি বোলো এইটো চিলাইটো মানে ব্লাউজটো। ব্লাউজটো অকণ শিকি ল'লে ভাল হ'ব তেতিয়া।
অ' অ' আকৌ দহি বটা এইবিলাক ন নিজৰ কাৰণে লাগেও।
সেইটোৱেই সেইটোৱে দহিটোৱে আপোনাৰ এতিয়া যদি বেলেগত আপোনাৰ বটিব দিয়ে ডেৰশ টকা একেবাৰে।
অ'
এতিয়া ধৰক নিজে বটিব পাৰিলেও সেইটো ধৰক পইচাটো আমাৰ ৰাহি হয়। এনেই বেলেগক দিলে আপোনাৰ ডেৰশ টকা এনেকে লাগে। তাৰপাছত আকৌ এতিয়া আপোনালোকে পাইছিলে নেকি বাৰু নাই গোটত আছেনে?
নাই মায়েহে আছিলে মায়ে পাইছে।
পাইছে এতিয়া পঁচিছ। পঁচিছ হেজাৰকৈ দিম বুলি আপোনাৰ মানে কৈছে, কিন্তু এতিয়া পঁচিছ হেজাৰ এতিয়াই নিদিয়ে আপোনাক। কতনো এতিয়া পঁচিছ হেজাৰ দিব আপোনাৰ সময় লাগিব। কাৰণ এতিয়া কয়হে এতিয়া। পশিচ হাজাৰ টকা নিদিয়ে, এই বিলাক আপোনাৰ দেশ হাজাৰ টকা দিওঁতে কিমান কি পচেছ কিৰিছে। কিমান লগাইছে দিন। তেইছ মানতে আমাক আৰম্ভ কৰাই- কৰাই -কৰাই -কৰাই এই লাষ্টত এতিয়াহে ইলেকশ্যনৰ আগে আগে দিছে ন' এতিয়া আপোনাৰ পঁচিছ হেজাৰটো দিনটোও চাগৈ কেতিয়া দিবগৈ নাজানো আৰু কিন্তু। এনেই কৈ আছে পঁচিছ হোজাৰটো দিব এতিয়া দিব বুলি। কিন্তু এতিয়া নিদিব চাগৈ।
অ'তাকেই আৰু কিমান বিলাব চৰকাৰে। নিজে দেউলীয়া হৈ গৈছে চৰকাৰ।
সেইটোৱেইটো চৰকাৰ নিজেই দেউলীয়া হৈ গৈছে। চৰকাৰে অৰুণোদয় দিবনে মানুহক আকৌ খেতি। খেতিয়কৰেই দিবনে নে আপোনাৰ পঁচিছ হোজাৰ টকায়ে দিব নে নিযুত মইনা আচনি আঁচনিয়েই দিব এইবিলাক মানে আঁচনি ঢেই।
অ'
এতিয়া মানে আগষ্টত য মানে এইবিলাকতো আকৌ সেইবিলাকতো ক'ৰবাত বিহু নাচিবলৈ যাওঁতে ছোৱালীবিলাক যেনেকৈ বিহু নচাইছিলে ঢুলীয়া তালিয়া এইবিলাকো। এইবিলাককোতো বহুত পইচা দিছিলে ইলেকশ্যনৰ আগত আকৌ নিবনুৱা। এক লাখ নে কিমানকে দুই লাখকৈ দিছিলে নেকি নিবনুৱা ৰ কাৰণে। সেইবিলাকো দিছিলে। এই ধেমালি পইচা দিছে বা। এইবিলাক পইচা এতিয়া দাম এতিয়া বঢ়াই দিছে নহয়। এতিয়া আপোনাৰ গেছৰ চিলিণ্ডাৰো দাম বাঢ়িলে। গেছৰ চিলিণ্ডাৰো দাম বাঢ়িলে এতিয়া আপোনাৰ। চব চবৰে দাম বঢ়াই দিছে।
উম, উম। কেনেকে যে চলিবলে ইমান দিগদাৰ হৈ গৈছে ন। মানে সৰু সুৰা বীজ বীজ নকৰিলে নহয়ে।
নহয়ে, এতিয়া সেইটোৱে সেইকাৰণে মানে আমাৰ মানে এনেকেই ধৰক কিবা-কিবি এটা ধৰ চিলা- তিলাই এইবিলাক আজি-কালি মাইকী মানুহৰ ধৰকচোন কাপোৰ কানি ল'লে ল'লেও ধৰ এনেকে চিলাই নিজৰ অন্য নহ'লেও নিজৰখিনি বা ওচৰ আমাৰ ম মানে ম মিতিৰৰ মানুহখিনি তেনেকে ধৰকচোন মিলাই কৰি চিলাই কৰি দি থাকিলে কিবা এটা ওলাই থাকে মানে। নিজৰ হাত খৰচটোকে ওলাই থাকে।
অ নিজৰ হাত খৰচটো
নিজ নিজৰ হাত খৰচতো আজি-কালি লাগেই দিয়কচোন, ধেই কিবা-কিবি লাগেই। থাকে সেইবিলাককে আনিবলে ওলাই থাকে আৰু কিবা-কিবি ধৰক তেনেকে। আজি-কালি বস্তু আগতে মেচিন দুহেজাৰ মানে এ পাঁচ হাজাৰ, তিনি হাজাৰ এনেকুৱাতে পাই গৈছিলে। কিন্তু আজি-কালি সেই মেচিনৰো বহুত দাম বাঢ়িলে। মেচিনৰকে ঢেৰ দাম হৈ গ'ল। মেচিন আপোনাৰ মানে কিনিবলে গ'লে আপোনাৰ একেবাৰে দছ হেজাৰ, আঠ হেজাৰ, ন হেজাৰ এনেকৈ কয় আপোনাৰ।
বা ধেমালি নহয় দিওকচোন।
সেইটোৱেই, এইটোৱে মানে কম নহয় একেবাৰে মেচিনৰ হেৰিও এতিয়া বাকী এনেই আপোনাৰ তাতে ডিউটি সেয়াতে গৈ আছে চাগৈ?
অ।
এতিয়া বন্ধ বাৰু ঘৰতে আছে। বেলেগ তেনেকুৱা একো হেৰি কৰা নাই আৰু। এতিয়া বন্ধ পাইছে আৰু ৰেষ্ট লৈছে কেইদিনমান চাগৈ ন? বন্ধৰ কাৰ বন্ধৰ কাৰণে চাগৈ ৰেষ্ট ৰেষ্ট লৈছে ন?
অ তাকেইটো বাপৰে কৈছে নে। ইমান আৰু মানে কি হয় বতৰৰ কাৰণে বতৰৰ কোনো ভৰসা নাই ন।
সেইটোৱে, সেইটোৱে।
ক'বালে হেৰি কৰিম বুলি যাম বুলি ক'লেও এনেই যে আপুনি ধৰক বিজনেচ এনেই সৰু সুৰা যে ধৰক ঘৰুৱা এনে আগতেও কৰিছে নে তেনেকুৱা বিজনেচ টাইপৰ?
মানে কৰা মানে এনেকে আচাৰ এনেকে কৰা হয়। আচাৰ বনাই পেলাই এনে কে বেচা হয় এনেকে ধৰক বে বোৱাই এইবিলাক বস্তু এনেকে ঘৰতে বনোৱা হয়। বনাই পেলাই আমি পেকেটিং কৰি বে হয় কিন্তু মানে বেলেগ তেনেকে এনেই বেলেগ হেৰি কৰা নাই। এনেই ধৰক এতিয়া বেহুৱাইতো এতিয়া গৰমতটো খুব চলে ন'। বেহুৱাই বেহাৰ বেহাৰ বটলটো সেইটো এনেকে ধৰক আনি পেলাই আমি মিক্সিতে মাৰি ল'লোঁ। মাৰি লৈ আৰু ঢেঁকীটো আজি-কালি নাইয়েই আগতে ধৰক ঢেঁকীটো আছ ছিলে ঢেঁকীতে পিচি পেলাই, খুন্দি পেলাই এনেকৈ ধৰক খাৰ দি পেলাই বনাব পাৰিছিলে। আজি-কালি ঢেঁকী তেনেকে মানুহৰ ঘৰত নাপাতেই। ক'ৰবাতহে থাকে ধান, নাথাকেই সেইটোৱে ধান চান আজি-কালি মানুহে মিলতে দিয়ে। ঢেঁকীত তেনেকৈ নুখুন্দেই, তাৰপৰা আপোনাৰ মিক্সিত তে মাৰি পেলাই এনেকে বনাই কৰি পেকেটিং কৰি বেচা হয়। আকৌ আচাৰ-চাচাৰ বনোৱা হয়। আচাৰ বনাই পেলাই ওচৰতে বিক্ৰী কৰা হয় বাৰু। আচাৰ চাচাৰ, আ চাৰটো ধৰক পেকেটিং কৰি বিক্ৰী কৰা হয়। এনেক মানে যোন দোকানে দোকানে দি দিয়া হয় আৰু ওচৰত দোকান আছে যে। দোকানতে দি দিয়া হয়। তেনেকে মানে লৈ যায়। আকৌ যদি ধৰক কোনোবা ঘৰৰ পৰাও নিব বিচাৰে তেনেকে নিব পাৰে। সেই তেনেকে কৰি থকা হয় আৰু মানে কিবাকিবি আকৌ ধৰক ঘৰতে হাঁহ মুৰ্গী এইবিলাকো আছে।
অঁ, অহ।
আজিকালি লোকেল মুৰ্গীৰ ডিমটোত বহুত দাম নহয় আপোনাৰ।
উম, উম, উম।
যোৰাটো বিছ টকাই হয়। বিছ টকা যোৰা কিনি এনেকে ধৰক সেইটো উম মানে থাকে ধৰক। হাঁহ, মুৰ্গীটোৱেটো লোকেল
নাই নাই লাগে। আজি কালি, আজিকালি আপোনালোকে সৰু সুৰা এটা কৰিব নোৱাৰিলে একো নাই। নহয় নে? ডাঙৰ নহ'লেও মানে হাত খৰচটোৰ কৰাৰ কাৰণেই লাগে।
লাগেতো, আৰু আপোনাৰ এটা আজিকালি এটা খৰচত নোহোৱা নহ'গৈ। এটাই আপোনাক কিমান পইচা আৰু যিখিনি বস্তু লাগে মানুহক চলি থাকিব দিন দিনটোত মানে ধেমালি পইচা চা মানুহৰ সেইখিনি পইচাই, সেইকেইটা পইচাই নহয়গৈ। ইমান বস্তুৰ দাম মানে
উম উম।
সেইটো কাৰণে মানে কিবা কিবি ঘৰত, ঘৰতে থাকি কিবা কিবি এটা কৰি থাকিলে ধৰকচোন কিবা কিবি পইচা এটা ওলাই থা কে। নিজৰ মানে খৰচাখিনিয়ে আহি থাকে আৰু তেনেকুৱাকে কিবা কিবি কৰি
নিজৰ খৰচাখিনি আহি থাকে। হয় ঠিকেই।
সেইটোৱেই এতিয়া আকৌ মানে আমি ভাবিছিলোঁ মাজতে ছাগলী নাই বাৰু। ছাগলী আছিলে এনেকে আ এইবাৰ মানে অকণ ছাগলীটো পুহিবৰ কাৰণে অ অসুবিধা হয় কাৰণে পোহা নাই বাৰু। কিন্তু আমি ভাবিছিলোঁ এইটো যে মাছৰুম খেতিটো কৰিম বুলি ভাবি ছিলোঁ। আমি মানে ভা কথা পাতিহে থৈছোঁ। আমাৰ মোৰ আৰু লগৰ এজনীয়ে আৰু মই এনেকে কথা কথা পাতি থৈছিলোঁ। আমি বোলো মাছৰুম খেতিটো কৰিম আজিকালি মানুহেতো বহুতে মাছ মাংস নাখায় ন?
নাখায় অঁ, আৰু মাছৰুমটো মাংসৰ নিচিনাই লাগে খাই।
সেইটোৱে। সেইটো কাৰণে আমি ভাবিছিলোঁ মাছৰুম খেতি কৰিম বুলি কিন্তু মানে অলপমান গৰমটো অলপ গৈ লৱক অলপ ঠাণ্ডা হ'লে মানে বস্তুটো ভাল হয়। যি গৰমত বেছি মানে খেৰটো শুকাই যায় ন অলপ খেৰটো গাপ লাগিব লাগে গাপ লাগিলে বেছি ভাল হয় আৰু ঠাণ্ডা হেৰী হ'লে। সেইটো কাৰণে মানে অকমান দুদিনমান বোলো গৈ লৱক ঠাণ্ডাটো আহি লৱক ঠাণ্ডাটো আহিলে আ আকৌ সেইটো এটা কৰিম বুলি ভাবিছোঁ আৰু।
ঔ অহ।
কি হয়গৈ এতিয়া যদি সেইটো কৰিব পাৰোঁ। সেইটোতো কিবা এটা তেনেকে ধৰক পইচা পইচা আহি থাকিব আৰু মানে আৰু মানে সেইটোত মানে বহুত বেছি পইচা ইনভেষ্ট কৰিব নালাগে। কম পইচা টো হৈ যায় আপোনাৰ।
আচলতে সেইটোৱে লাগে কম ইনভেষ্টমেন্ট প্ৰফিত টো বেছি হ'ব লাগে, হয়নে? কিন্তু আজিকালি চাবচোন মানুহে আকৌ দেখাক দেখি শোক কৰে। আপুনি কৰিছে কিবা এটা তই বেলেগ এটা কৰচোন নাই সেইটোহে কৰিব। নহয়নে? মানে ক্ৰিয়েটিভিটিটো নাই। দেখাক দেখি তাই কৰিছে প্ৰফিত আছে ত' মোৰো হ'ব। আৰে তোমাৰ হ'ব পাৰে। এহ বেলেগৰ নহ'বও পাৰে।
সেইটোৱেই। আজিকালি মানে সেইটো হ'ল তেনেকুৱা কাৰণেটো আজিকালি মানে দিগ
অ সেই বস্তুটোৰ কাৰণে কি হৈছে হোৱা কেইজাৰো প্ৰফিতটো কমি গৈছে।
সেইটো কাৰণে।
মোৰ মতে ইউনিক ক কৰিব লাগে কম ইনভেষ্টমেন্টে হওঁক পইচাটো বেছি
সেইটোৱে, হয় হয়। সেইটো আমিও সেইটোৱে ভাবিছোঁ মানে ইয়াত ধৰক মানে ইমান পইচা ইনভেষ্ট কৰিব নালাগে। সেইটো কাৰণে মানে
অঁ।
কৰিবলৈ ভাল মানে, সেইটো কাৰণে আমি ভাবিছোঁ কম মানে আমাৰ ধৰক চোন আমি ইমান পইচা আমাৰ হাতত নাথাকেও আমি ধৰক কম পইচাতে মানে যিখিনি ধৰক মানে আনি কৰি ঘৰতে যিটো খেৰ ধৰক খেৰটোতো ঘৰতে পায়। নৰ্মেলি কাৰোবাৰ তাৰপৰা কিনিয়ে আনিব লাগিব কিন্তু ইমান বেছি দাম নহয়। সেইটো কাৰণে ধৰক খেৰটো আনি তেনেকে মাছৰুমৰ গুটিটো আনি তেনেকে কৰিম বুলি ভাবিছোঁ আৰু। এই হেৰী কৰি পেলাই। সেইটো কাৰণে বাৰু ফোন কৰ কষ্ট আছে কষ্ট আছে চবতে কষ্ট বাৰু। মই বাৰু জনাম যেতিয়া বাৰু আৰম্ভ কৰোঁ তেতিয়া তেতিয়া বাৰু জনাম বাৰু আপোনাক ফোন কৰি এতিয়া বাৰু ৰাতিও হৈছে।
হয়টোৱে ঠিক আছে। ঠিক আছে বাৰু দিয়ক ঠিক আছে অহ গুড নাইথট গুড নাইথট অহ।